কি কৰি কি কৰিছা? মই এ ময়ও আছো আৰু এনেই দিয়া, ভাতকেইটা খাই আহিছো এইমাত্ৰ।
অ, বাকী খবৰ-খাতি কেনেকুৱা?
খবৰ-খাতি ভালে তোমাৰ?
ভাল এই খেলিছিলো আজি অকণ ভৰিত দুখ পালো মানে।
অ, কি খেলি কিবা খেলিব গৈছা নেকি?
অ, ফুৱে ফুটবল খেলিছিলো।
ফুটবল।
উম তাকে ভৰিটো অলপমান দুখ পালোঁ মানে।
অ তুমি খেলিব জানা নে নাজানা ফুটবল?
জানো বাৰু অলপ চলপ জানো আৰু।
অহ অ এনে ক'ত ক'ত দোৰ ওচৰতে নে‌? ফিলখন তোমালোকৰ ঘৰটো ওচৰত।
অ ঘৰৰ ওচৰতে।
অ আচ্ছা। বাকী আবেলি কেইটা মানত খেলা গৈ?
বাকী আবেলি পাঁচটা মানত যাওঁ আমি গাঁ গাঁৱৰ বিলাক।
অহ। অহ উমহ। তুমি এতিয়া ক'ৰবাত খেলিব আজিলৈকে গৈছা নে?
খেলিব গৈছোঁ বাৰুতে পল'ফিল্ড এনেই ডিষ্ট্ৰিক চিষ্ট্ৰিক খেলিছোঁ।
অঁ।
খেলখন আছে মানে তাকে এনে প্ৰেক্টিচ কৰি আছোঁ।
অ। ক'ত কেতিয়া ডিষ্ট্ৰিক চিষ্ট্ৰিক নেকি?
ডিষ্ট্ৰিক মানে চিলেকচন মেছ আৰু চিলেক্ট চিলেক্টচনৰ পিছত মানে হ'ব আৰু
অ
তাকে মানে নাইকী বুট এযোৰ ল'ম মানে চাই আছোঁ।
অঁ আচ্ছা কি নাইকী ল'বা নেকি?
নাইকী লম মানে।
নাই নাইকী লোৱাতকে তুমি আঞ্জাজো লোৱা সেইটো বেন্দ্ৰ মজা আছে‌।
অ মোৰ মানে এই নাইকী এযোৰ ল'ম বুলি ভাবিছোঁ মানে এই ঘৰৰ পৰা দিব মানে গিফ্ট দিব।
অঁহ।
তাকে মই নাইকী বুলিয়ে ক'লো এতিয়ালৈকে নাইকী এযোৱে দিম বুলি কৈছে।
অহ।
সেইটো কাৰণে মানে চাই আছোঁ।
কেতিয়া মানে কেতিয়া মানে ল'বা কেতিয়া মানে ল'বা?
উমম কাইলৈ মানে পৰহিলৈও মানে দিম আৰু অৰ্ডাৰ।
অহ।
মেতছৰ আগত পাই যাবহি।
অঁ। তাকে বোলো মোৰ মোৰ লগৰ ল'ৰা এটা চিনাকি দোকান এখন আছিলে বুট জোতাৰ।
অঁ।
তাপা তুমি ল'ব পাৰিলা হয় কম দামতে পালা।
অ নাই নাই এইযোৰ মই মানে মেতছৰ কাৰণে দিলে ন আকৌ ল'ম বাৰু দে।
অঁ।
মোৰ মানে অলপ পইচা পাতি অলপ নিজৰ আছে লম বাৰু দে। বুট এযোৰ ল'ব লাগিব ফুটবল জো তাও ল'ব লাগিব মানে আমি প্ৰেক্টিচ কৰিলে বল বিলাক ফাটিছে মানে।
অহ।
ফুটবলো এই কস্কো নেভিয়া এনেকেই ল'ব লাগিব।
আতচ্ছা।
এইবিলাক দি মানে অলপমান দিন যায় আৰু।
সেইটোৱেটো অকমান বেছি তুমি দামী এযোৰ কিনিবা তোমাৰ দামী কিনিলে দুদিনমান যাব কম দামী সোপা এই ফাটি ফাটি যায়।
অঁ, অঁ।
নহয় জানো?
অঁ অঁ। তাকে মোবাইল চোবাইলত চাই আছোঁ মানে এই আগতে কি ধুনীয়া গৰম বন্ধ আছিলে পোৱালি বিলাকে সা তুৰিব কৰিব যায় আজিকালি চব ইউটিউব, ফেচবুক এইবিলাকে চাই থাকে।
সেইটোৱেটো, আজিকালি মো মোবা মোবাইলে চাই থাকে চবে।
অঁ। আগতে আমি গৰম বন্ধ দিলে নদীত সাঁতুৰিব যাওঁ।
অঁ।
আজিকালি নাই পোৱালি গ এই গৰম দিলে এচিহে সুধিব গৈছো গৈছো।
অ কেতিয়া কেতিয়া যোৱা দেওবাৰে দেওবাৰে নেকি?
অ দেওবাৰ কেতিয়াবা শুক্ৰবাৰ।
অহ।
এনেকে যাওঁ আৰু বন্ধ পালেহে যাওঁ।
অঁ আচ্ছা অহ।
কাম পা আকৌ
এই পানী চানী এনেই পা পানী চানী অ এনে পানী চানী সেইফালে বাঢ়িছে নেকি?
পানী চানী বাঢ়িছিলে এতিয়া অলপমান কমিছে বাৰুতে।
অহ।
এই ৰ'দতে কমিছে পানীটো।
অহ। তোমাৰ এই পানীটো বাঢ়িলে মানে অলপ সাঁতুৰিব যাব ভয় লাগে। নহয় জানো? পানীৰ লগত এইবিলাক খেলা চেলা কৰিব নাজানো
অঁ। সেইটো হয় বাৰুতে কিন্তু আগত তে আমি মানে এইবিলাক একো নাচাওঁ আৰু সাঁতোৰ আজিকালি পোৱালিয়ে মোবাইল। আকৌ বেছি গৰম পৰিলে এচিটো লগাই ল'ব মানে।
উম।
সেইবিলাকে চাই থাকে মানে আজিকালি আজিকালি মানে পুৰা চাইন্সৰ যুগ হৈ গ'ল না।
সেইটোৱেটো, চব আজিকালি ম মোবাইলত চব আজিকালি মোবাইলত বস্তু অৰ্ডাৰ দিলেই খাব পাৰি। তোমাৰ চব মোবাইলতে হয় আজিকালি চব। বহি বহি চব পোৱালি আজিকালি কাম চাম নকৰা হৈছে।
উম এটাৰ কাৰণে বাৰু দে ভালেই হৈছে ইউটিউবতে আজিকালি চব চব পাই বাৰু দে নজনা বস্তু এটা চাৰ্চ কৰি দিলে আহি যায়।
চাৰ্চ কৰি দিলে আহি যায়। তাৰপিছত তুমি যদি এ ভাল এই ইউটিউব চেনেল এটা ইউটিউব চেনেল এটা যদি খুলি ল'লা।
অহ।
ধৰ তোমাৰ ফলৱাৰ্চ চলৱাৰ্চ বাঢ়িলে মনিটাইজেচন হ'লে কামটো বেছিকে তোমাৰ এইটো তাপাই এই পইচা ইনকাম কৰিব পাৰিবা।
অঁ সেই অঁ সেইটো অঁ আকৌ কিছুমান নজ পঢ়িবও পাৰি চাই চিতি ফ্ৰীতে।
অঁ অঁ।
আকৌ আকৌ কেনেকে ভিডিঅ' বিলাক বনাব লাগে সেইটোও চাব পাৰি।
চব মানে তুমি যিয়ে চাৰ্চ নকৰা চব ওলাই যায়।
অঁ সেইটো কাৰণে পোৱালি বিলাকৰ ভালো হৈছে বাৰুতে।
ভালো হৈছে অ।
অ অ।
তুমি এতিয়া তুমি কিছুমান পোৱালি চাবা আৰু বেলেগ পোৱালি চাবাচোন। মানে যোনবিলাকে ধৰ এইবিলাক ইউটিউব চিটিউব চাই থাকে সেইবিলাক পোৱালি মাথা চাবা আৰু তুমি ধৰা গেম চেম খেলা পোৱালি মাথা চাবা।
অহ।
হয়নে!
অ মোৰ মানে মোৰ মানে নতুন মানে হেৰি এটা বনাইছিলো তোমাৰ হোটেল এখনৰ মানে ফ্ৰণ্ট চাইডটোত মানে গ্ৰাফিক ডিজাইন এটা দিব লাগে তাকে মানে মই ভাবি আছো কি দিওঁ এবাৰ।
অ তোমাৰ এনেকা মানুহ লাগিলে কবা মোৰ তাত চিনাকি লৰা আছে।
অ।
মই তোমাৰ কম পইচাতে কৰাই দিব পাৰিম। হক কম পইচাতে কৰাই দিব পাৰিম বোলো।
অ অ তুমি কবাচোন মোৰ মানে আগ চাইডে অলপমান আঁকিব- ব আৰু মানে বনাবও লাগিছিলে আৰু গ্ৰাফিক ডিজাইন এটা কৰিব লাগে মানে।
অ।
সেইটো কাৰণে মানে তোমাক কলো আছে নেকি এনেই চিনাকি তিনাকি মানে ওলাব নেকি কম পইচাত?
কম পইচাত তোমাৰ মোৰ চিনাকি আছে বাৰু ত মই তোমাক কম দিয়া। এইটো কি আছিলে তুমি হোটেলখন কেতিয়া বনালা।
মোৰ হোটেলখন আজি দুবছৰে হ'ল।
দুবছৰ হ'ল, অ।
মানে আগ চাইডৰ পেৰটো মানে কালাৰটো গুচি গৈছে যে গ্ৰাফিক ডিজাইন এটা বনাই দিম মানে।
আত্চ্ছা।
তেতিয়া মানে মাৰ্কেটটো চেলটো বেছি হ'ব মানে চেলিংটো।
চেলিংটো ভাল হ'ব অ।
অ এনেই মানে আজিকালি আকৌ ছবি চাই আহে খাবলৈ।
অ তোমাৰ এনে হোটেলত গাখীৰ চাখীৰ লাগিব নেকি?
গাখীৰ লাগিছিলে বাৰ তাই গাখীৰৰ মানে আজিকালি পাৰ্চেলটো কমি গৈছে আমাৰ হোটেলত।
অ মোৰ মানে গৰুকে মানে মোৰ গাখীৰটো মানে তোমাৰ লগত হোটেলতে দিব পাৰিলো হয়।
অ দিবা ডেইলি বাৰ লিটাৰ মান দিলেই হ'ল।
বাৰ লিটাৰ ন। আকৌ পনীৰটো লাগিলে ক'বা পনীৰটো মই পনিৰও বনাও মানে, দৈ চিও বনাও।
অ এইবিলাক বনোৱা নেকি?
চব বনামো মানে হেৰি আছে,
অ।
এনে কোৱা মানে বিজনেছ আছে।
অ।
দিবাচুন বাৰডে এ দৈ বেছি লাইকে দৈ প্ৰথমতে তুমি তিন লিটাৰ মান দিবা আৰু পনিৰ দিবাচোন চাৰি, কেজ পাঁচ, কেজি মান।
অ ঠিক আছে মই কিবা এটা কাইলৈ মানে দিলে হ'ব।
কাইলৈ দিবা কাইলৈ দিবা মই মানে আমাৰ গাখীৰৰ বস্তুটো কমিয়ে গৈছিলে মানে পাৰ্চেলটো নাহে যে।
অ।
দিবাচোন বাৰুতে আকৌ অলপমান চাওঁ কেনেকুৱা আহে বেপাৰটো গাখীৰৰ প্ৰথমতে।
অ ঠিক আছে বাৰুতে। তুমি মোক মোৰ গাখীৰত কোনো ভোল নোপোৱা, মই তমাৰ, পানী মানে ইমান নিমিলাও, তোমি বেলেক গাখীৰ চাবা, তুমি পানী সিহঁতে মিলাই দিয়া ছত পানী খোৱা খোৱা লাগে।
অ'।
মোৰ, মোৰ যেতিয়া মোৰ পৰা যোনে গাখীৰ‌উঠনা লয়, সিহঁতে কয় এইটা সেইটো বোলে বহুত ভাল।
তুমি তুমি প তুমি এবাৰ লৈ চাবা।
অ তেনেকুৱা হলে মানে তোমাৰো পইচাটো ভাল হয়, মোৰো কামটো ভালকে চলে।
সেইটোৱেতো অ', কি কয় মানুহক, মানুহক তোমাৰ ঠগি কি পাম কোৱাচোন, হয়নে নহয়।
অ তাকে।
তোমাৰ দছ টকা, বিছ টকা এটা, বেছি ক পাম, সেইি তাৰপিছতো তোমাৰ এদ কি ক কেতিয়াবা যদি কিবা বেমাৰ এটা হ তাতকো তাতো তোমাৰ দহ টকা ঠাই দহ লাখ তই গুচি যাব।
অ
হোতো কাৰণে। মই মানে এইবিলাক মানুহ বিলাকক ঠগকৈ বেয়া পাওঁ।
উম তাকে, মানে নতুন কাম এটা পাইছিলো, কাম তটো মানে কৰিয়ে আছিলো, ঘৰৰ পৰাই কৰিব লাগে, এই ৱৰ্ক ফ্ৰৰ্ম হোম বুলি যে কয়।
আত্ছা।
সে সেইটো কৰি আছিলো বাৰুতে। কৰিবা নেকি? কৰিবা নেকি এনেকুৱা কাম?
কৰিব মানে মই তোমাৰ সময় সুবিধা মিলাব পাৰিলে, কৰিম বাৰু তে। তোমাৰ মানে মই ৰাতিপুৱা ৰাতিপুৱা মই তোমাৰ সাতটা মানতে যাওঁ, তোমাৰ কহা, হেৰি গৰু-চৰু তোমাৰ হাল দি কৰি আহি মেলি তোমাৰ আকৌ এঘাৰটা মানে তোমাৰ এপাক ক এনে মই বজাৰ গাখীৰ চাকি মানে, বজাৰত মানে হোটেল দি থৈয় আহো গৈ।
অ'।
তাৰপিছত হে কৰি আকৌ, আবেলি সময়ত গৰু আনিব যাবলৈ হ'লেই।
অ' এইটো কাম মানে
মাজত টাম কানতে কৰিব পাৰিলে কৰিম দিয়া।
অ-অ, এইটো কাম মানে তোমাৰ হেৰি আছিলে, তুমি মিটিং-চিটিং বিলাক এটেড কৰিব লাগে মানে।
আচ্ছা।
তোমাৰ ঘৰৰ পৰা কৰিলেই হ'ল। দৰমহা চল্লি হাজাৰ আছিলে এক মাহত।
চল্লিশ হাজাৰ নেকি? ঠিকে আছে চল্লিশ হোজাৰ মানে, চলিব পাৰি আৰু যেনতেন ঘৰখন।
অ', এটা তুমি চৰকাৰী চাকৰিয়ে ধৰা আৰু।
চৰকাৰী চাকৰি, অ'।
অ হে ত মানে কৰি আছিলো।
সেইটোৱেতো।
এই মানে কোম্পেীৰ এনেকুৱা ধৰ মিটিং-চিটিং বিলাক তোমাক ধৰক কব, তুমি ধৰ এটেণ্ড কৰিব লাগে।
অ'।
তাৰ পিছত মানে, এই তোমাক কিছুমান কাম দিব এইবিলাক অ অনলাইনৰ পৰা চাই পেলাই তুমি ফাইলটো উলিয়াই পেলাই শ্বেয়াৰ কৰি দিলে হ'লে সেইখিনিয়ে আৰু ডিউটি তোমাৰ ৱ-
আ আত্চ্ছা। তোমাৰ সেনেকুৱা আৰু মানে তোমাৰ মানে টাইম চাইম ওলিয়াব পাৰিলে কৰিব কৰিব টাইমত ভাল।
অ অলপমান বাৰু টাইম দিব লাগিব বাৰু দে।
দিব লাগিব অ, সেইটোৱে ত। তোমাৰ দ্বাৰা বেছি বেছি নহ'লেও তিনি ঘণ্টা মানটা।
অ এনেই তুমি কৰি চাব পাৰা বাৰু দে।
মই বাৰু কৈ চাম বাৰুতে কিবাত ডকুমেণ্ট চকমেণ্ট দিব লাগিব নি?
ডকুমেন্ট তোমাৰ আধাৰটো লাগিব পান পান কাৰ্ডটো লাগিব আৰু বেংক পাছবুকৰ ফটো লাগিব।
আত্চ্ছা মই তোমাক অ অ ঠিক আছে। তুমি মোক হেৰি মই তোমাক ডকুমেন্ট খিনি ফটো মাৰি দিলে হ'ব?
অ ফটো মাৰি দিলেও হ'ল।
অ ঠিক আছে দিয়া মই তোমাক ফটো মাৰি দি আছো দিওঁ হা, হ'ব।
আহ অ অ দিয়া যোঙ সোনকালি দি অ অ অ।